শুনি আছানে?
আ শুনি আছো। কোৱা।
কি কৰি আছা?
নাই মই এনেই অলপ ফুৰিবলৈ ওলাই আহিলো আজি বতৰটোতো ৰ'দ নহ বহুত দিনতো ৰ'দ দিলে। অকণমান আগত অলপ বৰষুণ দিলে, অলপ আগত অলপ বৰষুণ দিলে। কিন্তু বৰষুণ দিলেও আৰু গৰমতটো কমা নাই ন সেইবাবে অলপ ফুৰিবলৈ আহিলো পাৰ্কৰ ফালে। তুমি কি কৰি আছা?
মইও এনে অকনমান বাহিৰলৈ- আহিলো।
উম।
চাহ।
হয়। মই খোৱা নাই মই ঘৰলৈ যাই খাম বাৰু।
ধৰি লোৱা সামাজিক মাধ্যমে আমাক। অসমকে হওঁক বা। সক্ষম হৈছে আমাৰ। মাধ্যমে বা। গতিকে তুমি কি কোৱা ইয়াৰ ওপৰত।
এইটো আমাৰ ভা সামাজিক মাধ্যমৰ বিষয়টো আমাৰ ভাল বিষয় কাৰণ সামা সামাজিক মাধ্যমে আমাক দেশখন বহু ধৰণে উন্নতি। উন্নতি কৰাই সামাজিক মাধ্যমৰ দ্বাৰা আমাৰ উম। উম আজিকালি। ধৰি লোৱা আমি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ হ'লে যাব-যা। যাবলৈ হ'লে আমি ক-কোনটো ঠাইৰে ক-কলৈ যাব লাগিব বা কহেদি কোনটো। ৰাস্তাৰে যাব লাগিব এইবোৰ আমি আজিকালি মোবাইল ফোনৰ দ্বাৰা আমি বা সাম সামাজিক মাধ্যমৰটো এইটো অংশ মোবাইল ফোনে নহ। তাৰ দ্বাৰা আমি জানিব পাৰোঁ যে ক-কোনটো ৰাস্তাৰে ক'লৈ যাব লাগিব বা কিমান দূৰত আমাৰ। পৰা এই ধৰি লোৱা গুৱাহাটীলৈ কিমান দূৰ। ঠিক সেইদৰে আমি সেইটো জানিব পাৰো বা আজি আজিকালি সামাজিক মাধ্যমৰ পৰা আমি। দূৰ দূৰণিত ঘটি থকা ঘটনাবোৰৰ কথা বা আমাৰ দূৰ দূৰণিত কোনে। কি কৰি আছে বা। কোনে দুৰ্জনৰ কোনে কি খাই ভাল পায় সেইবোৰ কথা আমি ঠিক সামাজিক মাধ্যমৰ দ্বাৰা আমি জানোঁ। জানিব পাৰোঁ কাৰণ আম সামাজিক মাধ্যম। ওলোৱাৰ পৰা আমাৰ এনেকুৱা এটা লাভ হৈছে যে আমি সামাজিক মাধমৰ ফলত আম মি ধৰি লোৱা আগতে এটা খবৰ দিব লগা আছিল আমাৰ কোনোবা এজন ঢুকাল। বা কোনোবা মা বা দেউতাৰ আমাৰ বেমাৰ হৈ আছে আমি দাদা বা খুৰাক। খবৰটো জনাব দাদা বা খুৰাই আমাৰ দিল্লীত আছে ধৰি লোৱা। খবৰটো জনাব লগা হ'লে আমি চিঠি এখন লিখি দিব লগা হল চিঠিখন লিখি দিলে চি চিটি পাব-পাবলৈ আমাৰ যাই পাবলৈ। পোন্ধৰ দিন লাগিল তাৰপিছত আমাৰ ধৰ খুৰা বা দাদাই খবৰটো। আমাৰ ৰিপ্লাই দিবলৈ হ'লে আমাৰ আৰু পোন্ধৰ বা বিশ মিনিট লাগিল অহ পোন্ধৰ বা বিশ দিন। লাগিল সেই যদি একমাহ গুচি যায় আৰু আমাৰ খবৰটো আদান প্ৰদান হবলৈ। তাৰপিছত আজিকালি ওলোৱা হোৱাটছএপ বা ফেচবুক। বুকৰ দ্বাৰা আমি খবৰটো খন্তেক সময়তে আমি। আদান প্ৰদান কৰিব পাৰোঁ ঠিক সেইদৰে কিছুমান কথা যেনে আমাৰ উম। আমাৰ কোনো ধৰি লোৱা কোনোবা এখন ঠাইত আমাৰ যুদ্ধ আজিকালি। আজিকালি তুমি দেখাই আমি দেখাই পাওঁ যে ইক্ৰ কিছুদিন আগত ইউক্ৰেইন আৰু। ৰাছিয়াৰ যুদ্ধ হৈছিল তাৰ কথাও আমি লগা লগ জানিছিলো বা কি ক-কিমান জন মানুহ। মৃত্যু হ'ল বা কিমান বম ব্লাষ্ট হল সেই কথা আমি জানিব পাৰোঁ ঠিক এইদৰে। আহ-আজিকালি অহ এ-এতিয়া চলি আছে ইৰাণ আৰু আমাৰ আমেৰিকাৰ যু তাৰ ফলতো তাৰো আমি সকলোবোৰ কথা জানি আজি দিনত হৈছে। আমি অলপ আগত গম পাওঁ ঠিক সেনেকুৱা হৈ আছে। এনেকুৱা হৈছে বা শান্তি চুক্তি হ-হ'ল নে নহ'ল সেইবোৰ ক আমি সামাজিক মাধ্যমৰ দ্বাৰাই আমি জানোঁ ঠিক এইদৰে কিছু আম আমি নজনা লোকৰ দ্বাৰাও আমি চিনাই হোৱা ফেচবুকৰ দ্বাৰা আমি বহুতো নজনা মানুহৰ লগত চিনাক কি হ'ব পাৰো বা যাক আমি দেখাই পোৱা নাই বা চিনিয়ে নাপাওঁ সেইবলোক তেওঁলোকৰ লগতো আমি চিনাকি হব পাৰোঁ, তুমি কি ভাবা সামাজিক মাধ্যমৰ
তো আমাক আগুৱাই দিছে।
সামাজিক মাধ্যমে আমাক, ক'বলৈ গ'লে আমাৰ ব বৰ্তমান সময়ত বহুগুণে আমাক আগ লৈ যাবকে অসমখনক আমাৰ ধৰি লোৱা বা আমাৰ সামাজিক ম কিছুমান অংশ আমাৰ আহ আৱিষ্কাৰেই হোৱা নাছিল ধৰি হা ধৰি লোৱা টিভি আমাৰ ওলোৱা কি কিছু বছৰ হ'ল ক'বলৈ গ'লে গতিকে তাৰ আগত আমাৰ, অ', যোগাযোগ কৰিবলৈ হ'লে আমাৰ দূৰ দৰ ধৰি লোৱা তুমি ক'লাই যে আমাৰ যিটো চিঠি পত্ৰ আমাৰ বা আমাৰ ধৰি লোৱা যিবিলাক আমাৰ আৰু অ', নথি পত্ৰ সেইবোৰ আমি যদি এঠাইৰ পৰা আনঠাইলৈ পঠিও পঠিয়াব লগা হয়, পষ্টেলৰ জৰিয়তে, সেইবোৰ বহুত দিন লাগি গৈছিল সেইবোৰ জ
হয় হয় তুমি অলপ, অ', তুমি অ অলপ লৰচৰ কৰি দিবা নেকি, তোমাৰ মাতটো তাৰমানে ভজি বজি আহি আছে
শুনিছেনে?
অ', এতিয়া শুনি আছোঁ, শুনিছোঁ।
হয়, গতিকে আমাৰ যেতিয়াৰ পৰা আৰু সামাজিক নমটো ওলাল বা আমাৰ অ সাজ সাজ মাধ্যমৰ যি অংশ মবাইল ফ মাইল ফল ইয়াৰ পৰা আমাৰ বহুু আৰু আমাৰ সময় আমাৰ নিজৰ বহু গুণে আৰু লাভান্বিত হোৱা আমি দেখিবলৈ পাওঁ বা আমি নিজকে আৰু বহু গুণে আৰু লাভান্বিত হোৱা বুলি মই ভাবোঁ, গতিকে আ তুমি কলাই যে অলপ আগতে যে যিটো আৰু যে আমাৰ ধৰি লোৱা আমাৰ অসমত ই হওঁক বা আমাৰ অসমৰ বাহিৰত বা আমাৰ ভাৰতৰ বাহিৰত চলি থকা আমি ঘটনাবোৰ আমি আগত তে আমি গমেই পোৱা নাছিলোঁ, যাৰ ফলত আমাৰ ধৰি লোৱা ক'ত কি হৈ আছে আমি গম নাপাওঁ আৰু য আৰু ধৰি লোৱা এতিয়া আমাৰ সামাজিক মাধ্যম মাধ্যমটো ওলোৱাৰ পৰা বা টিভি আমাৰ মবাইল ফোনটো ওলোৱাৰ পৰা আমি সেইবোৰ আমি আৰু খুব সোনকালে আৰু সেইবোৰ আমি গম পাও যে ক'ত কি হৈ আছে বা কি হ'বলৈ যাই আছে। আমি সেইবোৰ, শুনাৰ লগতে আমি সেইবোৰ টিভি হওক বা মোবাইলৰ যোগেৰে আমি তাক আমি দেখিবলৈ পাওঁ, বা ক'ত যুদ্ধ হৈ আছে তুমি কলাই অলপ আগতে, গতিকে আৰু মই ভাবো যে আৰু সামাজিক মাধ্যমে আৰু আমাক বহুত বহু গুণে আৰু লাভান্বিত কৰিছে আমাক নিজকে। বা চাবলৈ গ'লে অ', যিটো আৰু মোবাইল ফোন, মোবাইল ফনে আমাৰ বহু গুণে আৰু আগুৱাই লৈ যাবলৈ আমাৰ সক্ষম হৈছে আৰু অ', আমাৰ অসম অসমখনক বা আমাক নিজকে আৰু ধৰি লোৱা আমাৰ মবাইল ফোনৰ জৰিয়তেো আমাৰ অ' বহু কথা কথা আমি ম'বাইল ফোনৰ জৰিয়তে আমি শিকিব পাৰোঁ বা বুজিব পাৰোঁ বা ধৰিলো আমাৰ যিটো ধৰি লোৱা আমাৰ গাঁৱত হওক বা চহৰত আমাৰ যিটো টিউশচন বা আমাৰ শিকোৱা হয় ঘৰত গৈ, সেইটোত আমাৰ বহু গুণে আমাৰ টকা লয় বুলি আমি
অ'।
বা আমাৰ নিজৰে লয়, গতিকে আৰু যেতিয়াৰ পৰা মোবাইল ফোনটো হ'ল আমি তাত অনলাইন ক্লাছৰ জৰিয়তে আমি বহুতো কথা আমি জানিব পাৰোঁ লগতে আমি অন্যান্য আৰু ধৰি লোৱা মহত লোকৰ জীৱনে হওক বা অন্য জানিব লগা কথাবোৰ আমি মবাইল ফোনৰ জৰিয়তে আমি জানিব পাৰো আৰু।
হয় হয়। এ তুমি এইটো ঠিকে কলা যে সামাজিক মধ্যমৰ অংগ মই কৈছিলো মোবাইল ফ এই মোবাইল ফোনৰ দ্বাৰা আমি বিভিন্ন অনলাইন অনলাইন ক্লাছ বোৰ আমি কম উ অনলাইন ক্লাছ বোৰ কৰি বিভিন্ন নজনা কথা জানিব বা বিভিন্ন জনা বুজা শিক্ষক শিক্ষকসকলৰ পৰা আমি বিভিন্ন কথা জানিব পাৰো। ঠিক সেইদৰে মই-মই ভাবো যে সামাজিক মাধ্যম এনে এটা বিষয়-বিষয় যিটো আমাৰ কিছু পৰিমাণে হ'লেও আমি নজনা -ন বিষয়ৰ -বি -বিষয়ৰ পৰা আমি বিভিন্ন বি-বিষয়ৰ ওপৰত বিভিন্ন জ্ঞান আমি ন সামাজিক মাধ্যমৰ ওপৰত মানে আমি জ্ঞান লাভ কৰিব পাৰো, ঠিক সেইদৰে আমাৰ সমা মাধ্যম মই ভাবো যে, আমাৰ অ ধৰিলোৱা আমাৰ আমেৰিকা বা আমাৰ ৰাছিয়াৰ সামাজিক মাধ্যমৰ লগত আমাৰ ভাৰতৰ সামাজিক মাধ্যমতটো বহু গুণে পিছ পৰা বুলি মই ভাবো, কাৰণ ৰাছিয়াত যিটো সাজিক মাধম চলি আছে সেইটোৰ দ্বাৰা, উ সেইটোৱে এনেকুৱা এটা এনেকুৱা কথা কাম কৰিব পাৰে যিত আমাৰ ধৰি লোৱা আমাৰ ভাৰতত কি চলি আছে, সেইটোও আম ৰাছিয়াই কৈ দিব পাৰে কিন্তু আমাৰ ভাৰতৰটোও ক'ব পাৰে কিন্তু আমাৰ বহুত টাইম লগা মই দেখা পাওঁ। আৰু ঠিক সেইদৰে সামাজিক মাধ্যয়ম বিষয়টো- বিষয়টোৰ পৰা আমি বিভিন্ন কথা জানিব পাৰো। ধৰি লোৱা মই, ধৰি লোৱা তুমি
অলপ অলপ অলপ তুমি লৰ-চৰ কৰি দিবাচোন।
এতিয়া
অ শুনি আছো, শুনি আছো।
একেলগ কৰি সাঙুৰ থৈছে বা- মাধ্যয়মক আমি গুণ আৰু ত প্ৰতি আগ্ৰস- আমি দেখিবলৈ পাওঁ, গতিকে মই ভাবো যে সামাজিক মাধ্যয়মৰ আমি ভালগুণবোৰ আমি লোৱাতো সকলোৱে আৰু দৰকাৰ বা আমি সামাজিক মাধ্যমত ধৰি লোৱা আমাৰ বহু লোকে আমাৰো আমাৰ অন্নান্য কামত ব ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ গ গতিকে আমি সেই যদি- আমি ভাল গোটেই আমাৰ আমি নজনা কথাবোৰ জনাৰ লগতে বা আমি আগত থকা আমাৰ উঠি অহা নৱ প্ৰজন্মবোৰকো আমি সেইবোৰ বাদ দেখুৱাই দিব লাগে যে, সামাজিক মাধ্যমৰ আমি ভাল দিশ বোৰ আকোৱালি আমি সকলোৱে ল'ব লাগে, গতিকে সেয়া আৰু লগত তে ক'বলৈ গ'লে সামাজিক মাধ্যমটো আমাৰ যেতিয়াৰ পৰা আৰু ওলাইছে তেতিয়াৰ পৰা আমাৰ বহু আৰু গুণে আমি নিজকে আৰু লাভান্বিত হোৱা বুলি আৰু মই ভাবো।
হয় হয় এইটো ঠিকেই কলা যে সামাজিক মাধ্যম ওলোৱাৰ পৰা আমাৰ বিভিন্ন ধৰণে আমাৰ লাভ হৈছে বা আমি লা-লাভৰ উন্নতিৰ পথত গৈছো বুলি ম ভাবো, কাৰণ সামাজিক মাধমে আমাক উন্নতি-উন্নত মানে আমাৰ দেশখন বা আমাৰ সকলোকে উন্নত কৰি লৈ গৈছে, কাৰণ আমি যি সময়ত, যি সময়ত আমাৰ মা দেউতা বা মা দেউতা বা আমাৰ ককা-আইতাহন চলিছিল তেওঁলোকে খবৰ এটা পাবলৈ হ'লে একমাহ দুইমাহ পিছতে আমাক ক'ত কি ঘটি আছে আমাৰ গম পায়, বা কবাত যদ্ধ চলি সেইখন যুদ্ধৰ কথাও এইমাহ দুমাহ পিছতে আমাৰ গম পায়, বা কবৰ কিবা হ'ল আমাৰটো এবাৰ আমাৰ আবাৰ ন' আবাৰ আটা আটা মৰি আবাৰ বৈনাকৰ গিৰাকটো মৰিলে আৰু। তেওঁৰ ঘৰ আমাৰ নলবাৰীত। আৰু নলবাৰীতে দিল্লীত, তেওঁৰ খবৰটোতো আমাৰ আবাই নাপ গম পালে, তাৰ পিছত মৰাৰ দুইমাহ তিনিমাহ পিছতেহ গম পালে। ঠিক সেইদৰে এইবোৰ গম পু আগতে আগৰ কথা পাৰায় জানিব পাৰি যে এতিয়া সামাজিক মাধ্যম ওলোৱাৰ পৰা আমাৰ বিভিন্ন ধৰণে উন্নতৰ পথ উন্নতিৰ পথত যোৱা দেখা যায়।
হয়। গতিকে সেয়াই আৰু য'তে আমি সামাজিক মাধ্যমৰ আমি যাতে ভাল গুণবোৰে আমি কোৱালি তাৰ প্ৰতি আমি গুৰুত্ব দিয়টো উচিত বা আমি যিখিনি কথা পাতিলোঁ তাৰ পৰা যাতে লাভ হয়, সেইটোৰ প্ৰতি দিন সকলোৱলে গুৰুত্ব দিয়াটো উচিত গতিকে ঠিক আছে অ' আপোনাৰ লগত কথা পাতি ভাল লাগিল বা ইয়াৰ ওপৰত নজনা কথাবোৰো মই জানিব পাৰিলোঁ।
হয় হয় হয়।